হেল্ল'হেল্ল'? কি খবৰ?
ভালেই তোমাৰ?
চলি আছো আৰু।
অ'কি ক'লা? হেল্ল'? কি ক'লা?
চলি আছোঁ আৰু বেমাৰী ছাগলীৰ নিচিনাকৈ।
বেমাৰী ছাগলীহে নেকি?
উম, আজি ইয়াত। আজি তোমাৰ ইয়াত লেংৰাইছো, কালি তাত লেংৰাাইছো। কেতিয়াবা কেতিয়াবা উম, কেতিয়াবা কেতিয়াবা অলপ অলপ বেবাইছো।
অ, তেনেকুৱা কি হ'ল বা? লেঙেৰা-লেঙেৰি কৰি ফুৰিছা তুমি।
এই নাই বসন্ত পাৰ হ'ল ন? বসন্ততচাকেল। ছাগলীৰ বেমাৰ হয়েই আৰু
অ, অ,। তুমি মানে ছাগলী?
তুমি হেৰি বুলি ক'ব পাৰা, খালি মই উম, খালী মই মডাৰ্ণ ছাগলী।
অ, অ। তুমি মানে অকমান বেলেগ টাইপৰ আৰু ধৰা, এইবিলাক ছাগলী আগেৰা-বেগেৰা নহয় আৰু
উম, নহয়, নহয়, নহয়। তুমি মোক মানে মাৰিব নোৱাৰা ঘাপকে।
অ, অ, অ। মানে তুমি ধৰা, নিজে মৰো বুলি ক'লে হে মৰিব পাৰিবা আৰু
উম, তুমি সেনেকেও কব পাৰা, মই মানে তোমাৰ এতিয়া জেনজি ছাগলী।
অ'অ। ঠিকে আছে।
উ, লাইক লাইক উম, অসমীয়া কি বুলি কয় এইটো? ভোবোলা ছাগলী।
অ'তুমি ভোবোলা ছাগলী?
উম, মোৰ ওচৰত তুমি আহিব নোৱাৰা। মোৰ গা বেয়া বেয়া গোন্ধাব একদম।
অ', অ'। ঠিকে আছে দিয়া। সেইকাৰণে তুমি নমৰা মানে?
সেইটো লৈয়েই মই গৌৰৱ কৰোঁ কেতিয়াবা কেতিয়াবা।
অ, অ। ভালেই দিয়া। তোমাৰ গৌৰৱটো বৰ ভাল।
উম,। এতিয়া তোমাৰ চোৱা, নৰ্মেল এতিয়া আগৰ দিনৰ ছাগলীবিলাকক কচায়ে কাটো বুলি ক'লে কাটি দিব পাৰে হয়নে?
অ, হয়, হয়, হয়।
অ, এতিয়া কিন্তু, মই কচাই যদি কচাই ওচৰত যাওঁ ন? তেতিয়া মোক কচায়ে ক'ব তুমি চিঃ, তই ছাগলী আহিলি? পলা ইয়াৰ পৰা। এনেকে ক'ব।
অ'হ, একো নাই দিয়া।
সেইটোৱে আৰু জীৱনৰ কি বুলি কয়? জীৱনৰ অৱস্থা।
তুমি দেখোন ছাগলীৰ বিজনেচ এটা কৰি ল'ব পাৰিবা।
এই নাই বে মোৰ বেয়া লাগে। মানে উ বেলেগৰ জীৱনৰ ধৰা, এতিয়া ছাগলীটো তাৰ জীৱন আছে ন? তাৰ জীৱো আছে। এতিয়া আমাৰ যি প্ৰাণ ছাগলীৰো সেয়াই প্ৰাণ।
উম, নাই কৰিব পাৰিবা দিয়া।
এই নহয় খোৱা না, ছাগলীটোৰ টো দুখ পায় ন? তেতিয়া আমৰ
তুমি এনে ছাগলী খোৱা নে নোখোৱা?
খোৱাতটো মই চবেই খাওঁ। কিন্তু, এনেকে নহয় লাইক যদি মই ধৰা বহুত ভোক লাগিছে বহুতেই ভোক আৰু মোৰ ওচৰত খাবলৈ একো নাই, উম তেতিয়া যদি তুমি মোক দিয়া মই খাই দিম।
অ অ তাৰমানে তুমি ছাগলীটো খাবলৈ পাৰিবা কিন্তু মাৰিবলৈ নোৱাৰা।
দে মই এনেই এনেই কিয় মাৰিম কোৱাচোন? মোক যদি কোনোবাই আহি পিনে এনেই এনেই যদি মাৰি দিয়ে মোৰতো বেয়া লাগিব।
অ হয় বাৰু কথাটো।
মইতো সোধিম ন যে মোৰ কি দুখ আছিলে মোক মাৰিলি? এতিয়া মোৰতাত যদি ডাল মোৰতাত যদি দালি আৰু চাউলৰ যদি অপশচনটো আছেই মই মই ছাগলীটো কিয় মাৰিম এনেই এনেই
অঁ অঁ ঠিকেই ভাবিছা দিয়া।
সেইটো মানে এনেকে আৰু মই এতিয়া কেনেকে বুজাও,
অ,
এনেই কেনেকুৱা বাকী? এনেই কিতাপ চিতাপ পঢ়া নাই তুমি, কিতাপ চিতাপ পঢ়া নপঢ়া?
পঢ়ো পঢ়ো এতিয়া নাই পঢ়া বাৰু মানে এতিয়া কলেজ চলেজ বন্ধ হৈ আছে ন,
এনেই কলেজৰ কিতাপৰ বাহিৰে কিবা বাহিৰা?
নাই বাহিৰা আৰু নিজৰ কলেজৰ কিতাপ খিনিয়ে থাকি যায় কেতিয়াবা।
এই কলেজৰ কিতাপ কাল কি পঢ়িবানো তাত মই তোমাৰ ফিলচফি লৈছিলো হা এবাৰ কলেজতে, দেন মই ভাবিলো চাগে কিবা শিকাব ফ্লেটৰ বিষয়ে শিকাব ছক্ৰেটিছৰ বিষয়ে শিকাব। তেওঁলোকৰ যোনখিনি আদৰ্শ আছিলে আইডিঅলজিছ আছিলে তাৰ বিষয়ে পঢ়াব। অ কলেজৰ কিতাপখন ফাৰ্চ চেমিষ্টাৰত পঢ়িছো তোমাৰ তাত কি লিখা আছে জানা?
কি?
বেদ বেদ এতিয়া বিদটো অ অনেষ্টলি ক'বলৈ গ'লে বেদ টো তোমাৰ আছে ফিলছফি আজিকালি বহুত বহুতখিনি আছে কিন্তু তাত তোমাৰ ধৰা এনেকুৱা লিখা আছে যে খিনিক বেদৰ প্ৰথম অংশতটোক কি বুলি কয়, ছেকেণ্ড অংশতটো কি বুলি কয়? সেইবিলাক লিখা আছে। এতিয়া কব লাগে ন যে বেদে কি বুজাইছে আমাক সেয়াই কওক।
অ,
এতিয়া এতিয়া বেদৰ কোনটো অংশ কি বুলি কয় সেইটো জানি মই কি কৰিম?
মানে তুমি এতিয়া এনেই কলেজ গৈ আছানে নাই যোৱা?
নাই মোক কলেজৰ পৰা খেদি দিলে।
অঁ খেদি দিলে?
কিদিং মই মই নিজে ওলাই দিলোঁ।
অ কি বা?
এ ভাল লাগিল বে গৈ পিনে মোৰ নজমিলে।
কলেজত গৈও ভাল নালাগে তোমাৰ?
এই নজমিলে মোৰ অনেষ্টলি মই মই তোমাৰ এনেকে উম, মই যে দুখন কলেজ চেঞ্জ কৰিলো হা তাৰ মানে মোৰ এইখন কলেজত পঢ়ি ভাল লগা নাই। তু' মই আৰু এখন বেলেগ এখন কলেজত এডমিচন ললো।
তাৰপিছত?
তাৰপিছত তোমাৰ কি আৰু তাতো ভাল নালাগিলে। ত' মই, এনেই তাইম ডাল নষ্ট ক লাই দিলো আৰু।
অ', এতিয়া তুমি কি কৰি আছা এনেই?
এতিয়া মই শুই আছো বিচনাত।
অ'।
আৰামচে পোৰা।
চুপনা।
নাই। বাকী এটিয়া ক'ত এতিয়া ৰাস্তাত নেকি?
অ', মই ৰাস্তাতে আছিলো ঘৰ পৰাৰ বাহিৰত এই ভণ্টি কেইজনী মান ওলাই আহি কিনে হাল্লা কৰি আছে।
ঘৰতে যাব আৰু আৰামছে।
ঘৰত আকৌ ভন্টি পঢ়ি আছে যে।
তাইক ডিষ্টাৰ্ব কৰা গৈ পিনে।
ডিষ্টাৰ্ব কৰিলে আকৌ মোৰেই ডিষ্টাৰ্ব হৈ যাব।
এ নাই মই মোৰ জীৱনটো বৰ্বাদ কৰিলো, এতিয়া মই তোৰ জীৱনটো বৰ্বাদ কৰিম। হেৰি কি বুলি কই ঘৰত চোৱা আৰামচে যাবা, হেডফোনডাল লগাবা, মোবাইলটো অন কৰিবা হৈ গ'ল আৰু ইমানেই জীৱন।
উম। ঠিকেই তুমি চাগে তেনেকে আছা‌ আৰু।
অ', মই এনেকে আছো বাৰু বৰ্ত্তমান এই কাৰণে মই তোমাক এনেকে কলো।
অ', অ', সেইকাৰণে কৈছা মই তাকে ভাবিছো, তুমি সেইকাৰণেই কৈছা চাগে বুলি।
এতিয়া মানুহে না মানুহে এতিয়া যেনেকে অৱস্থাত থাকে না মানুহে সেনেকাই জ্ঞান দিয়ে। এতিয়া তোমাক, ঠেলা অলা এটা তোমাক ঠেলা অলা এটাৰ নিচিনাই জ্ঞান দিব।
অ', অ'।
লাই কেনেকা তই এইখিতে যাবি তই কাষ্টমাৰ বেছি পাবি, আকৌ তোমাৰ এজন ভাল ধৰা এতিয়া পঢ়া শুনা কৰা মানুহ আই এছ, আই পি এছ টাইপ মানুহ তেওঁলোকে ক'ব ভালকৈ পঢ়।
অ', যিহে তুমি পঢ়ি যিমানেই এনেই নপঢ়া তেতিয়া।
কেতিয়া?
ত মানে ধৰা আই পি এছ, আ পি এছ বুলি ক'লা যে তুমি।
অ', আই এছ, আই পি এছ, এই আই পি এছ, আই পি এ উম, এই আই এ এছ, আই পি এছ বোলে বহুত ঘঁহিব লাগিব বে ইমান ঘঁহা কেপাচিটি নাই মোৰ।
অ'।
পাঁচ ছ বছৰ মান ধৰামি মিনিমাম, মানুহ দহ বছৰমান পঢ়ি দিয়ে কি অ'। ত' এতিয়া মই পাঁচ বছৰ যদি মই পঢ়িলো ধৰা হা পঢ়িলো দেনটো অ', পঞ্চাশ হাজাৰ নে আশী হাজাৰ নে কি নাজানো কিবা এটা এনেকুৱা ও ইমান নোলাই চাগে দেই, আশী হাজাৰ নহয় বহুত কম হয় ত' সিমান টো জব আছে আই এছ আই পি এছৰ
আৰু মানুহ মানুহে তোমাৰ এপ্লাই কৰে ষোল্ল লাখ বিশ লাখ চৈধ্য লাখ এনেকে প্ৰতি বছৰে আৰু এই চবেই ইমান গাল কষ্ট কৰে দত্ত ত' তাৰপা অকল পাব কেইটাই সেই মানু অকমান সংখ্যাই
অ' যিমানখিনি প'ষ্ট আছে ধৰা
অ' এতিয়া মানে ধৰা মই পঢ়িলো আৰু মই নাপালো তেতিয়া মই কি কৰিম।
তেতিয়া তুমি আৰু এনেই বেকাৰ থাকিব লাগিব এনেই গ'ল টাইমখিনি
অ' এইটো একেই হ'ল না এতিয়া তো মই বেকাৰে বহি আছো কৰিলে।
একেই হ'ল, পঢ়িলেও বেকাৰ নপঢ়িলেও বেকাৰ।
অ', সেইকাৰণে মই এতিয়াতো মানে গতিকে সেইটো ল'ৰা আৰু এইটো ল'ৰাৰ মাজত পাৰ্থক্য কি আছিল বেকাৰ দুইটা।
একেই চেম।
অ', অ', সি বাচ গম পাব আমেৰিকাৰ ৰাজধানী কি আৰু মই গম নাপাওঁ।
অ', অ', সেইটোৱে।
আৰু আমেৰিকাৰ ৰাজধানীখন জানি পিনে মই কি কৰিম নো?
তাকেতো।
মোকনো কনচা এতিয়া কোনোবাই আমেৰিকা লৈ যাব।
তাকেইেতো, আমেৰিকাখন আমি দেখোন দেখিয়ে নাই পোৱা আজিলৈকে।
অ', দেখি মই বাৰু আমেৰিকা দেখি পাইছোঁ দেই মই টিভিত।
অ', অ', টিভিত দেখিছা, টিভিততো চবেই দেখে ন মোবাইলতো দেখি এনেও।
সেইটো হয় ৰীলছত।
অ', ৰিলচত দেখি বাৰু।
উম, আমেৰিকা-আমেৰিকাৰ অৱস্থা কাহিল। গম পোৱা নোপোৱা?
অ', কি হ'ল বা? গম পোৱা নাইতো।
এই যে ইৰাণৰ কিয় ইৰাণ আৰু যে তোমাৰ ইজৰাইল আকৌ এনেকা আমেৰিকাৰ যুদ্ধ চলি আছিলে।
অ', তাৰপিছত।
অ', আমেৰিকাই তোমাৰ মিলিয়নছ অফ ডলাৰৰ এটা মিছাইল মাৰে। মানে মিছাইলটো এগালেই মাৰে ত' ধৰা এট তাত মিলয়নচ অফ ডলাৰৰ এটা মিছাইল মাৰে দেন হেৰি ইৰাণে কি কয় জানা?
কি কয়?
ধৰা এতিয়া ধৰা এক কোটি টকাৰ এটা মিছাইল মাৰে অ'কে, সিহঁতে তোমাৰ ইৰানে পাঁচ লাখ টকীয়া কিবা এটা মিচাইল এটা মাৰি দিব আৰু আমেৰিকাৰ সেইটো মিচাইল টো হেৰি ডেষ্ট্ৰয় কৰি দিয়ে।
অ', খতম।
ভাল, এক কোটি টকা আৰু পাঁচ লাখ পঁচান্নব্বৈ টকাৰ লোকচান আমেৰিকাৰ।
অ', আমেৰিকাৰ ৱাৰ্ড লাগি যায়
অ', সেইটোৱে না আমৰিকাৰ মানে অৱস্থা কঢ়িল হৈ গৈছিলে ত', সিহতে চীজ ফায়াৰ ডিক্লায়াৰ কৰিলে যে এতিয়া আৰু।
হাৰি গ'ল মানে উপায় নাপায়।
উম, সেইকাৰণে কোচ নাকৰো। কোছ কৰনেছে আচ্ছা হে কোছ না কৰো। কেতিয়াবা কেতিয়াবা। অ', এটা আছে নহয় এটা কেম্পেইন আছে ন অ' ইচ্ ফাইপ ইষ্টাৰ দো নাথিঙ
অ কোচ না কাৰকে ভি দেখৌ এনেকে কিবা এটা আছিলে নহয়।
উম, সেইকাৰণে ঘৰতে থাকিবা পইতা ভাত খাবা, ইঞ্জয় কৰিবা।
অ'।
অ', তুমি অ', এতিয়া চোৱা পইতা ভাত খাবলে ইমান টান নহয় কন্ট্ৰলৰ পৰা চাউলটো পায়েই যাওঁ।
উম, উম।
এতিয়া ভাজি টৰকাৰী কাৰণে কাৰণেহে যাব লাগে।
অ', হয় বাৰু।
অহ ভাজি তৰকাৰি নাখাওঁ মই, মই কন্ট্ৰলৰ ভাত খাম।
অ ঠিকেই ভাবিছা তুমি পাৰফেক্ট
পাৰফেক্ট বাৰু নহয় কিন্তু মই ভাবনাটো মোৰ ঠিক আছে
অ সেইটোৱে কৈছোঁ মই ভাবাটো তোমাৰ ভাল
কেতিয়াবা কেতিয়াবা লাগে ময়েই ভগৱান
অহ তুমি ভগৱান হ'ব পাৰিবা ভাবি মই কৰিম দিয়া
মোক কোনো পুজা নকৰে দেই
মই কৰিম আজিৰ পৰা
অ আই থিংক মৰা পাছতহে কৰিব
অহ মৰাৰ পিছততো চবকে কৰে ন
অ মৰা পাছত মোৰ আইতাকো পুজা কৰিছিলে্
অহ'
স্কপটো আছে কিন্তু মৰা মোৰ মৰা স্কপটো কিন্তু মোৰ আছে
অ মই কৰিম তোমাক দিয়া এতিয়াৰ পৰাই পূজা কৰিম
অ বেছি নালাগে বছ দুই এষাৰমান ভালকে কৈ দিবা অ সেই লৰাটো ভাল আছিল অ মোক বহুত ভাল ভাল কথা কলে ঐ পইতা ভাত খোৱা কথা কলে
অ কৰিম কৰিম হেল্ল'
পাছতকে ফোন কৰিম হ'ব
অ ঠিক আছে হ'ব দিয়া উম